আজি গানৰ বিষয়ে কথা পাতোঁ দিয়া।
অ' ঠিক আছে কোৱা।
উ তুমি এনে গান শুনানে? গান শুনি ভাল পোৱাানে?
হয় মই গান শুনি বহুত ভাল পাওঁ আৰু তুমি কোৱা তোমাক ভাল লাগে নে?
অ' মোকো ভাল লাগে। তুমি কি কি? কি লেংগুৱেজত গান শুনি ভাল পোৱা?
মানে সেনেকুৱাতো মই হিন্দী গানো শুনি ভাল পাওঁ আৰু অসমীয়া গানো শুনো জুবিন গাৰ্গৰ গান শুন নাই তেওঁৰ গান বেছিকে শুনো ভাল লাগে আৰু এনে হিন্দী গানো কেতিয়াবা হেল্ল আৰু তুমি কোৱা তুমি কেনেকুৱা টাইপ
মইতো ক'ব গ'লে অসমীয়া হিন্দী নেপালী আৰু তোমাৰ ইংলিছ অ সেই এই আৰু বেংগলী চং ইমানন গানবোৰ শুনো আৰু জুবিন দাৰ গান বোৰ বেছি ঠিকে শুনো আৰু জুবিন দাৰ বেংগূলী গানকেইটা বহুত আছে সেইকাৰণে মই বেংগূলী গান শু শুনিও ভাল পাওঁ অহ এনে তোমাৰ ফেভৰেট চিংগাৰ কোন
মোৰ মোৰ অসমীয়াৰ কলেতো ফেভাৰেট ছিংগাৰ জুবিন গাৰ্গে হয় তেওঁ আৰু এনে আৰু ই হিন্দীৰ হলে মানে অ দৰ্শন ৰাৱাল ভাল লাগে মোৰ দৰ্শন ৰাৱলৰ চাও হয় হয় আৰু অৰিজিত সিঙৰো ভাল লাগে আৰু তোমাৰ কোৱাৰ তোমাৰ কোনটো ছিংগাৰ বেছি বেছিকে ভাল লাগে
অ কে কে ভাল লাগে কেকক চিনি পোৱা নে অ কেকেক ভাল লাগে আৰু দৰ্শনতো ভালে লাগে ইমানো ক'ব নোৱাৰোঁ আৰু অসমীয়া চিংগাৰৰ ক'ব গলে তুমিতো জানাই জুবিন দা চবৰ ফেভৰেট বুলি জুবিনদাৰ গানেই আৰু পাপনৰো গান বহুত ভাল লাগে পাপন গানো বহুত শুনিছো হিন্দী অসমীয়া দু গান গায় পাপননে আৰু তোমাৰ অজিত বৰ্জি
আচ্ছা। হয় অৰিজিত চিঙৰ কি গানটো তোমাক বেচিকে ভাল লাগে শুনি?
আহ অৰিজিত চিঙৰ চব গান কেইটা ক'ব গ'লে শুনিকে ভালে লাগে। লাষ্ট টাইম যে আ তোমাৰ এইটো গান গাইছিলে। উম চেয়াৰা তোৰ তো বাদলা ন বুলি আছে ছিঙে নহয় আৰিজিত- দিছিলা নে তুমি অ সেইখন সেখন গান অ তোমাক এনে অৰিজিত সিঙৰ কোনটো গান বেছি ভাল
অৰিজিত সিঙৰতো মই বহুত কেইটা গান শুনিছো। এনেকুৱাতো ক'ব নোৱাৰিম যে মানে এইটোয়ে গান ফেভৰেট বুলি। মানে বহুত কেইটা মানে তেওঁৰ ছিংগাৰ হয় মানে- যিমান ইমান গানতটো মানে তেওঁৰ গানতটো বহুত ভাল হয় যি যিমানো গান গাই ইমান ভালে হয় আৰু মই এনে তৱল টো বেছিক কি শুনো দৰ্শন তৱলৰ গান ও বহুত ভাল লাগে।
হয় নেকি তোমাৰ দৰ্শনৰ কোনটো গান ফেভৰেট হয়?
দৰ্শন ৰাওল আৰু মানে অ আছে মানে এতিয়া মানে এনেকুৱা ক'ব নোৱাৰো এনে গানতো এনে জানো।
আহ মানে দুটামান দুটামান লিৰিকন গাইকে শুনাই দিব পাৰিবা নেকি?
না এতিয়াতো নোৱাৰো শুনি কবলৈ।
হা অ মানে আৰু তুমি জুবিনদাৰ কোনখন গান ভাল লাগে তোমাৰ জুবিন দাৰ কোনখন গান ভাল লাগে তোমাক?
হয় তুমি কলটো কাটাচোন।